হেল্ল'ও হেল্ল'ও
হেল্ল'ও।
শুনিচা নে?
হেল্ল'ও
হেল্ল'ও শুনিছা? অঁ শুনিছা নে?
আ শুনিছো শুনিছো।
অ' কি কৰি আছিলা?
এই এনেই আ
হয় হয় বাকী ভালনে?
হয় হয় ভালে ভালে। বাকী তোমালোক ভাল নহয়?
আমাৰ ভাল ভাল অওঁ।
হয় আ মাহত কেনেকে কেনে ভাল নে?
মাহঁতৰ ভালেই ভালে ভালে। তোমালোকৰ মাহঁত
হয় হয়। ভালে ভালে ভালেই হয়, ভাত পানী খালা অঁ হয় হয়। খালো খালো খালো, তোমালোকে কালাম নহয়?
ই, আমাৰ চাহ খালোঁ ভাত খোৱা নাই বাও
আ
হয় হয়। হা?
ক
অ' মই মানে তোমালৈ ফোন কৰিলো ম মানে এতিয়া এই অ বিষয় এটা ওপ আ আলোচনা কৰিবলৈ বিচাৰিছ ছিলো মানে
হা ওপ
অঁ মই মানে আমাৰ ভাৰতীয় অৰ্থ অৰ্থনীতি আৰু অৰ্থনৈতিক যোনবিলাক সমস্যা বৰ্তমানে দেখা পোৱা গৈ আছে,
হয় হয় হয় অঁ।
সেইবিলাক সেইবিলাকৰ ওপৰত আলোচনা কৰিব বিচাৰিছো। না প্ৰথমতে চোৱা, আ আমাৰ প্ৰথম কথা নম ভাৰতীয় ভাৰতৰ ক্ষেত্ৰত যদি মানে ভাৰতৰ ভিতৰত অসমক যদি অকণমান প্ৰাধান ন্য দি চাওঁ যিহেতু আমি অসমৰ বাসিন্দা তেনেহ'লে দেখা পোৱা যায় বা তুমি সে সেই সেইটো কথা জানা যে আমাৰ ভাৰতৰ বা অসমৰ অ অথনীতি বিশেষকৈ খেতিৰ ওপৰত নি কৃষিৰ ওপৰত নিৰ্ভৰশল। হয় নে নহয় বা
হয় আক'।
গতিকে আহ সেই ক্ষেত্ৰত আহ কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু আমাৰ ভাৰতবৰ্ষত বৰ্তমান এতিয়াও! কি হোৱা নাই যে ঔদ্যোগিক উন্নয়নতো বৰ্তমানে সম্পূৰ্ণৰপে! হোৱা নাই। যাৰ ফলস্বৰূপে অৰ্থনীতিৰ আমাৰ অ দেখ দেখা পোৱা গৈছে যে! এই উদ্যোগৰ উ উদ্যোগে যথেষ্টখিনি অৰ্থনীতিত হেৰি কৰা দেখা পোৱা গৈছে। কিন্তু, যিমানখিনি উদ্যোগৰ প্ৰয়োজন আছিলে বা উদ্যোগৰ পৰা যিমানখিনি অৰ্থনীতিত অৰিহণাৰ প্ৰয়োজন আছিলে। সেইখিনি বৰ্তমান সময়ত দেখা পোৱা যোৱা নাই। গতিকে এ তুমি এই বিষয়ে কি জানা অসমৰ এই অৰ্থ! অৰ্নীতিৰ বিষয় বা ভাৰতৰ অৰ্থনীতি বিষয়ে কি জান, তাৰ বিষয়ে অকমান ক'ব পাৰিবা নেকি?
হয়
তুমি কি তুমি কি জানা ক'ব পাৰিবা নেকি ইয়াৰ বিষয়ে?
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হয়